হেল্ল'।
হেল্ল', অ', কি কৰিছ?
এয়া আছোঁ এনেই, তুমি?
ময়ো শুই আছোঁ ইমান গৰমত কি কৰিবি আৰু? শুইয়ে আছোঁ আৰু পূৰা পকাত শুই আছোঁ।
অ'।
ইমান গৰম দিছে এতিয়া খালোঁ অ', তই খালী নাই?
খালোঁ খালোঁ।
ইমান গৰম দিছে। মানুহবোৰে গছজোপা কাটি কাটি এতিয়া পাইছে মানুহসোপা হাৰা-শাস্তি।
অঁ।
এতিয়া গছ গছ নকটা হ'লে এতিয়া কথাই নাই। তেতিয়া ছাঁ পৰি থাকিলেহেঁতেন, বতাহ মাৰিলেহেঁতেন।
তাকেটো কাটি কাটিয়ে আও চব চেচ কৰি দিলে। আমাৰ বাৰু অকমান আছে। বতাহ মাৰি আছে।
আমাৰ ইয়াতে সেই ৰাস্তা বনাইছে। ৰাস্তাৰ গোটেই গছসোপা কাটি পেলালে এতিয়া
সঁচাই।
এতিয়া ছাঁ অকণ নপৰে। তেতিয়া পুৰা ৰ'দডাল পৰিছে বতাহ অকণো নাই এতিয়া।
বহুত বেয়া। উম।
কেলে কৰে জানো?
হাঁহ্ হুঁ, জানো!
অৰুণাচল, অৰুণাচলৰ সেয়াহে হেৰিয়ে বেয়া হৈ গ'ল। অৱস্থাই বেয়া হৈ গ'ল। গোটেই পানীয়ে দে--নিউজ পাইছ নাই? গোটেই পানীয়ে গোটেই উতুৱাই মেলি ঘৰ-চৰ ভাঙি। সেইবোৰ এতিয়া মানুহে এতিয়া গছ - চছবোৰ বা পইচা দুট দুটকামান পইচা লোভত গছজোপা কাটি বেচিলে।
অঁহ্।
বেছি পেলাই সেয়া এতিয়া পাহাৰ-চাহাৰ কাটি খহাই মেলি ঘৰ-চৰ বনাইছে। তাৰপৰা সেইকাৰণে এতিয়া পানীয়ে গোটেই ঠাহি মুহি নিলে।
তাকে।
প্ৰকৃতিক যদি আক্ৰমণ কৰে, প্ৰকৃতিয়ে আক্ৰমণ কৰিবই।
উম। খহি পৰে আও।
এতিয়া বতাহ-চতাহ নাই ফেনখন লগাই বহি আছোঁ। পকাত শুই আছোঁ। গছৰ হাৱা অকনো খাবলে পোৱা নাই। গছজোপাক কাটি কাটি শেষ কৰি পেলালেটো।
তাকে, পিছফালে বহিবাহি।
পিছফালে চেৰেপাই কামুৰে আক'। মহে কামুৰে, চেৰেপাই কামুৰে তাত সেইকাৰণে বহিব নোৱাৰি।
অঁ। ভা ভাত কিহেৰে খালা?
মাছ লওঁ।
অঁ।
অঁ, অঁ, কলেজ যোৱা নাই নেকি? উম। কলেজ যোৱা নাই নেকি? কলেজ এতিয়া গৰম বন্ধ দিলে ন'?
অঁ, দিলে নেকি বন্ধ? কিছুমানৰ নাই দিয়া দেখোন। এঘাৰ তাৰিখৰ পৰাহে দিব হ।
অঁ।
ক্লাছ হয় আছে নেকি?
ক্লাছটো এতিয়া বৰ্তমানলৈকে মানে, হেৰিহে আছে তোৰ এইবোৰ যে কিবা-কিবি কৰিব লাগে প্ৰজেক্ট-চজেক্ট।
অঁ, হেৰিহে। অ উম, কি বোলে? হাই ছে ফাৰ্ষ্ট ইয়েৰ এতিয়া পৰীক্ষা হৈ থকা নাই জানো?
অ্
অঁ। সেইটোৱে এঘাৰ তাৰিখেহে বন্ধ দিব হপাই।
অ ইয়েছ, আমাৰ দছ তাৰিখে দিব, দছ তাৰিখে আমাৰ খতম হ'ব আমাৰ দছ তাৰিখ পুৰা খতম আৰু।
অ তাকে। কেনেকুৱা হৈছে একজাম?
এ একজাম ফাৰ্ষ্ট ইয়েৰ একাজাম হে আঔ যেন-তেনে পাছ কৰিলেই হ'ল, আমাৰ হাই চেক- হাই ছেকেণ্ডেৰীখিনি
চাবজেক্ট কি কি লছিলা?
চাবজেক্ট লৈছিলো ইকনমিক, একাউটেঞ্চি, বিছ নেচ ষ্টাডি, চেলমেন
অ। অ'। অঁ' অঁ '।
ইমান গৰমত- কমাৰ্চৰ
অ অ, সেই ৰুমত থকা নে অহা যোৱা কৰা ঘৰৰ পা?
এ এইকদিন বৰ্তমান পৰীক্ষাৰ কাৰণে ঘৰ পৰা অহা-যাহ কৰিছো- এতা যামগে আউ দছ তাৰিখে।
অ অ।
কিনো ৰুমত থাকিম।
তাকে
উম
ক্লাছ- ভালকে কৰেনে?
কৰেনে? ক্লাছটো মানে ইমান এটা মানে কৰ ভাল নহয় আঔ মানে তোৰ এ মানে কলেজত এইকাৰণে বেয়া ফাৰ্ছ ইয়েৰ, ছেকেণ্ড ইয়েৰ পঢ়িলে সদায় মানে স্কুলত পঢ়িব লাগে- মানে হাই স্কুলত।
অ', উম্।
যদি কলেজত পঢ়ো ন, মানে একো মানে গুৰুত্ব নাইকিয়া কাৰণ তিনিশ চাৰিশ ল'-ছোৱালী যত ত একেলগতে পহোৱাই, এ মানে
অ'। অ' অ'। তাকে। ল'লা যেতিয়া এতিয়া পঢ়িবতো লাগিবই ভালকে।
উম্।
অহা বাৰৰ পৰা স্কুটিও নিদিব চাগে আঔ।
অ'।
ষ্টুডেণ্ট কিমান আছে তোমালোকৰ? তোমালোকৰ ক্লাছৰ ষ্টুডেণ্ট কিমান?
আমা-আমাৰ আ এনে হেৰি মানে ধৰি ল আমাৰ দুটা এ দুটা চিষ্টেম হয় ন'
অঁ'।
মানে ধৰি ত আমাৰ এনেই হেৰিকে টো আমাৰ যোনটো মানে কলেজৰ আমাৰ যোনটো মানে গ্ৰুপ টোত আছে থাৰ্টি ফাইভ টা, এনে তোৰ হলত মানে তিন'চ-চাৰি ওপৰ হ যায়।
অ্ঁ
আমাৰ মেইন চাবজেক্ট তিনিটা মানে আমাৰ নিজৰ হেইয়ত ফৰ্টি ফাইভতা। এনে মানে এনে মানেটো তিনিশ মান হ'ব তিনশ মানে দুইশ পঞ্চাশ মান হ'ব আৰু।
অ অ। ঠিকে আছে।
উম।
কোনটো চাবজেক্ট ভাল পোৱা বেছিকে?
একাউণ্টেঞ্চি।
অ'।
উম। তই কি লৈছিলি?
মই মই হে আক। ইডুকেশ্যন তাৰপিছত ছ'চিয়'লজি। পলিটিকেল চাইন্স। হিষ্ট্ৰী।
আচ্ছা।
হিষ্ট্ৰী এনেই ললো ক্লাছ কৰিবলৈ যি যি ৰুমত পঢ়িছিলোঁ ক্লাছ্। কৰিবলৈ চাৰজন আহিবই নোৱাৰিলে বেমাৰৰ পৰা। ফাৰ্ষ্ট ইয়েৰটো মানে ক্লাছ নাপালো ছেকেণ্ড ইয়েৰতটো নাপালো। তেনেকেই পৰীক্ষাত দিলোৱা আ সজাই মেলি দেখি।
উম উম।
উম। আগতে লগত পঢ়া লগৰ আছে নি কোনোবা। অ।
অ আছে লগত ধৰা চিটামান আছে।
অ।
উম।
কিমান দূৰ তোমালোকৰ ঘৰৰ পৰা।
ঘৰৰ পৰা অহা চাৰি পাঁচ দিন হ'ব তোৰ।
অ।
তৰা কিমান দূৰ।
আমাৰ বেছি দূৰ নহয় আমি মানে খোজকাঢ়িয়ে যাব পৰা আছিলো।
হম।
কোৱা তাৰপিছত।
তাৰপিছ আৰু এতিয়া ফাদাৰ কি কৈছে তাহাঁতৰ।
আছে এনেই পৰি আছে।
উম উম। তই তই কিন্তু এটা ভাল মথা মাৰিলে কৈ হয় নাই তই এটা পনীৰ বনোৱা মথাটো মিলি প্লাচ তহঁতৰ। সি গৈছ তহতৰ গাখীৰতটো দহ লিটাৰ মান ওলাই আহে নাই।
ওলাই অ। ওলাই কেতিয়াবা বেছিও ওলায়।
উম। গাখীৰতটো মানুহে কিনে নাই মানে তই ক'ত দিয়গে ক'ত দিয়ে মানে গাঁৱত।
নিঅ নে আহে। নিয়েহি নিয়েহি বেপাৰী আছে নহয় ঘৰে ঘৰে এতিয়া কিছুমান যে বেপাৰী নিয়ে গাখীৰ। টাউনত লয় ন।
আতছা কিমান কে দিয়ে।
ষাঠি টকা লিটাৰ।
উম বহুত লা বহুত লাভ আছে আকৌ বিজনেচ।
হয় বাৰু।
কষ্টও আছে গৰু গৰু ঘাঁহ খোৱা দানা খোৱা।
উম এতিয়াতো বাৰিষা আহিলে আৰু কষ্ট হয়।
উম
হাঁহ পাবলে নাই।
উম। গা গাখীৰ বিজনেচটো ভাল আক চলে।
উম উম।
গাখী গাখীৰ বিজনেছ কেতিয়া ডাউন নপৰে মানে এইটো মানে চলিয়ে যায়।
অহ। আজিকালি মানুহে লয় আও ন চবেই ল'ৰা ছোৱালীক খুৱাবলে।
উম।
অ
বাকী
বা মাটি ৰোৱা নাই নহয়।
বাহ নাই দেখা মাটিৰ কথা কি কি মাটিতে লাগি যি ৰ'দ দিছে বৰষুণ নাই অকনো পানী নাই। আজি দচ দিন মান হল আজি দচ দিন মান হল অকল।
অ একেই আমাৰো একেই।
দচ দিন মান হ'ল মাটি শুকাই কৰ্কৰীয়া হৈ গল ট্ৰেক্টৰ হাল বা বাইছিলোহে আকৌ কৰ্কৰীয়া আকৌ খৰচ
তাকেহে
হয় কেতিয়াবা পানীত বৰষুণ দিলাহে বোকা দিব লাগিব।
বৰষুণ এজাক দি দিয়া হ'লেও মানুহবোৰ অকণমান ৰুব লেকে পাৰিলেহেঁতেন।
উম হয় মানে এইটো। এ এনেকুৱা দিছে নহয় এইটো ৰ'দ মানে
উম খৰ চৰৰ মাৰিব নিচিনা লাগে।
ঘৰেই মাৰিব কাৰণ যোৱা বছৰ নিচিনাই হৈ থাকে। একেবাৰে লাষ্টত বৰষুণ দিব তোৰ লাষ্টত বৰষুণ দি লাভ নাই যেতিয়া তই মাটি ৰুবি তেতিয়া বৰষুণ দিব তাৰপাছ। কথা আগতো ভাবা।
অহ অহ। আকৌ ইবাৰ সেয়া তেনেকুৱা হ'ল আকৌ পোকে ধৰিলে
অহ পোকে ধৰিলে সেইহোপা কম হাৰাশাস্তি হোৱা নাই কৃষক লোকৰ।
অঁহ।
অহ মেডিচিন টো মানে কি হয় চৰকাৰে দিয়ে আছে। চৰকাৰে মেডিচিন যোনটো দিয়ে ধৰা যোনটো মেম্বাৰ থাকে হেতি খাই পেলাই। খাই পেলাই সিহঁতৰ লিংকত। হেত লিংকত বেছি দিয়ে তাৰপৰা যোনবোৰ যোনখিনি কৃষকে। কৃষক সেইখিনিত মানুহে নাপায় আৰু যোনবোৰ মানে নে নালাগা কাম চাম নকৰে খেতি নকৰে সিহঁতি পায় সিহঁতি সেইটো দৰপটো কবা পাচলিত। মাৰিবগে হ হাবিত মাৰিব গে।
উম তেনেকুৱাই আৰু আজিকালি মানুহবোৰ আৰু দুই নম্বৰি ধান্দা চবৰে। হেল্ল'